হেল্ল'
হেল্ল'
হেল্ল' অ, ফোন কৰি আছে, এয়া বহি আছো।
অ।
তুমি কি কৰি আছা?
এ আছো এ ভাত বনাই আছো।
মাছ অ মই তাত বৈ আছিলো।
অ কি লগাই থৈছে?
কি লগাই থৈছে? চাদৰ লগাই থৈছো।
অ কেখন লগাইছ
কেখন লগাই ছে? এখন পাম নে এখন পাবা আহিলে আমাৰ ফালে যদি আহা দিম আও।
অ অ ভাত পানী খোৱা বোৱা হ'লনে নাই?
পানী খোৱা বোৱা হ'ল নে নাই? ভাত পানী খালো।
অ।
তুমি বনাইছা নে নাই বনোৱা? আমাৰ বনাবলৈ লৈছো হে হেৰি ৰাতিপুৱা চাহ খাওঁতে যি টি কিবা কিবি অ।
তা পা সেই দেৰি হয় ভাত খোৱাটো।
খোৱাটো। অ আমি খালো বাও।
অ তাৰপা নুনী লগাই আও।
তোমাক নুনী লগাই কিবা লগাব নে? নুনী লগাই জানো আৰু কি লগাম কিবা এটা।
অ।
অ তোমালোকৰ সেফালে বৰষুণ দিছে নে নাই দিয়া?
বৰষুণ নাই বাৰু দেই ৰ'দ দি আছে এতিয়া।
ৰদ দি আছে এ এতিয়া অ
সাতৰ চোৱা খেদিলে নে নাই
সাতৰ চোৱা খেদিলে নাই সাতৰ চোৱা খেদিলো কালি
অ সাতৰ কালি বতৰটো বেয়া আজিহে ভাল হৈছে ৰ'দ বাট দিছে।
ৰ'দ বাদ দিছে আজি ৰ'দটো দিছে কিন্তু পিছবেলালৈ আকৌ আহিব
অ আহিব
কালি আগবেলা আহিব পাৰে দেই হেৰি অ
ভাত পানী কিহে খালে?
ত ভাত পানী কিহে খালে ভাত টো দালি বনালো টিহু ভাজিলো।
অ
তাৰ পৰা ডিম ডিম এটা ভাজি দিলো লৰাই ডিম খাম বুলি কোৱা দেখি অ', অ' মই পুৰা কল ভাজিম বুলি ভাবিছো তাৰপা কুন্দুলি আলুগুটি কাটি লৈছো দালি বনাইছোৱা আৰু, অ'
তাই বাপেকে অংগনাবাদীলৈ গৈছে, অংগনাবাদী স্কুলত হেৰি উ খিচিৰি দি আছে হ'বলা আছে কিশোৰী ছোৱালী বিলাকৰ।
ছোৱালী বিলাকৰ? অ' অ'।
আমাৰ আকৌ ছোৱালীজনী হেৰি খিঁচিৰি পাই যে তাকে আনিবলৈ গৈছে।
আনিবলৈ গৈছে? হয় নি?
অ'।
ছোৱালীক ছোৱালীক কিশোৰী মানে দিয়ে আৰু।
দিয়ে কিশোৰীবিলাকক
দিয়ে কিশোৰী বিলাকক খিঁচিৰি দিয়ে। উম। খাব নেকি খিচিৰি? খিচিৰি জানো কেনেকুৱা হয়। ভাল হ'লে মানে খাই চাব পৰা হ'ব। জানো কেনেকুৱা আনে বাৰু মই দেখা নাই দেই। আনিছো আনিলেহে আনিছে নেকি আহিছে মালিক আহিলেহে গ'ম পাম আৰু কেনেকুৱা খিচিৰি আনে? তে যদি খাব পৰা খিচিৰি হয় তেতিয়া খাব পাৰিম আৰু। চাটুৰ গুৰি খিনি আকৌ খাই ভাল লাগে?
এই ভাল লাগে।
এই ভাল লাগে কিন্তু কিছুমান বৰ অদৰকাৰী বস্তু দিয়ে নহয়। অ' চাটু গুৰি খিনি খাই ভাল লাগে?
চা চাটু গুৰি খিনি ভাল অ'।
খিনি ভাল অ', চাটু গুৰি এ এবাৰ চাটুুগুৰি দিছিলে বৰ ধুনীয়া আছিলে, পিছৰ বাৰ আকৌ চাটুগুৰি খিনি ইমান ভাল নহয়।
প্ৰথমবাৰ চাটুগুৰি খিনি বহুত ধুনীয়া আছিলে অ'।
বহুত ধুনীয়া আছিলে, তোমালোকৰ সেইফালে নেমু আছে নে নাই? নেমু আমাৰ ঘৰতে কাষৰ ঘৰতে এজোপা ডাঙৰকে আছে। আমাৰ ভাল ফালে হাউলি আছে, তাৰ পৰা দুটা এটা কেতিয়াবা খাওঁ, অ' অ' খাবলৈ পাই থাকা আৰু।
অ'।
অ'।
বতৰটো দে
বতৰটো দেখোন ক'লাকৰাহে আহিছে আমাৰ এইফালে, আপোনালোকৰ ফালে কেনেকুৱা বা? বতৰতো আমাৰ ফালে মুকলি। পিছফালে ক'লা হৈ আহিছে বাৰু আগফালে মুকলি। আগফালে
আমাৰ পাছফালে বতৰ গোটেই ক'লা হৈ আহিছে।
পাছফালে তহতৰ গোটেই ক'লা হৈ আহিছে? অ'। আহিব কালিয়ে সাতৰ চুৱা খেদিবলৈ নিদিলে, আজিও মানুহ বিলাকক
অ'।
হেৰি কৰিছে, আমাৰ ফালে ট্ৰেক্টৰে হা'ল বালেই তোমোকৰ ফালত বাইছে নে?
আমাৰ নাই বোৱা, আমাৰ জানো কেতিয়া কৰা হয়? আমাৰ হেৰি কঠীয়া চঠীয়া সৰু হৈ আছে, আপোনালোকৰ? হেল্ল'? হেল্ল'? হেল্ল'? বৰষুণ আহিবই এতিয়া তাঁত সামৰিবই হ'ল আপোনাৰ।